অ শুনিছেনে?
শুনিছো
অ
কি? ফোনটো বেয়া হৈছে নেকি বাৰু?
মই‌ ফোনটো কেইবাবাৰো ৰিছিভ কৰিবলৈ চেষ্টা কৰিছিলো, এবাৰ লাগে যে‌ অ‌হ ', হৈ গ'ল নেকি কি তাৰ পিছত আকৌ দেখোন নাহে অলপ দেৰি পিছতহে মানে এক্টিভ দেখাই মানে ফোন কল দেখায়
উম উম উম উম উম বুজিছো বুজিছো এই মোৰো সেই ফোন ফোনটো অলপ বেয়া হ'ল পৰি গৈছিলে।
এই
উম মানে ভালেই চলি আছিলে ফোনটো। সেইটো মই কেতিয়া কিনিছো? তেইশ বাইশ চনত কিনিছিলো।
বা অ অ তিনি বছৰ গৈছে তিনি চাৰি বছৰ উম
চলি আছিলে আৰু চাগে ভালকে মানে হোৱা হলে আৰু তিনি চাৰি বছৰ আৰামছে গ'ল হয়'। খুব ধুনীয়া হৈ আছিলে'। কিন্তু সেই সেইদিনাখন হঠাতে ভাগিল,।
অ,।
মানে সেইটো বেয়াকে ভাগিলে ত তাৰপিছত,। ফিন চিন বেয়া হৈ গ'ল গোটেইখন,। কিন্তু উম
মানে কেনেকে? ভাঙিল মানে'। নিজে পৰি পেলাই গ'ল নে মানে?
নাই- নাই হাত লাগি পৰিল
আচ্ছ, আচ্ছা
উম, উম‌ সাত লাগিয়ে পৰিল লি মইতো হেৰি ইউজ কৰো এয়াৰফোন ইউজ নকৰো উম মানে এয়াপৰ্ট এয়াৰপৰ্ট ইউজ নক কৰো অ' ত মোৰ ফিতা থাকা সেই
অ সেইটো উম-উম বাট সেইটো ভাল হয় সেইটো ভাল হয় যিটো আমাৰ এয়াৰ বাট যিটো লগোৱা যায় তাত বহুত কেছ-চেছ থাকে বাট হেটফুন যিটো আমি নৰ্মে মেইনলি ফিটা থাকে যিটো ৰছী থকা লগাও সেইটো সেইটো বেটাৰ হয় চ' মই ভাবো আৰু সেইটো ৱে ভাল বেছি মানে আমি উ, কিজানিবা বেছি বেছি এডভাঞ্চ হ'লে, সেইটো পৰা যাব। কিন্তু এতিয়ালৈকে ইমান বেছি হোৱা নাই চাগে।
নাই, নাই, মই মানে বস্তুটো চালো মই মোবাইল চাই থাকোঁতে কথা এটা গম পালো মইয়ো, মানে সেই এয়েফনে প্ৰেফাৰ কৰো মানে যি ৰছী থকাডাল। সেইটোয়ে প্ৰেফাৰ কৰো। এপৰ্দ মোৰ তাত আছে, আগতে লোৱা আছিলে। কিন্তু মই এক দুইবাৰ ইউজ কৰি পেলাই মই। এতিয়া ইউজ নকৰা হ'লো সেইটো। মানে, উম, বহুত, অলপ হাৰ্মফুল হয় বস্তুটো। আৰু মই সেইকাৰণে এতিয়া নেক্সট যিটো নতুন ফোন কিনিবলৈ ওলাইছোঁ। সেইটোত মই চালো। ইটো মানে নাই, অডিঅ' জেক থকা হেৰি নাই মানে কতোৱেই নাই, একদম পুৰণা মডেল কেইটাত আছে। আৰু আজিকালি যিমান লেটেষ্ট ওলাইছে, ফাইভ জিৰ পৰা যিমান ফোন ওলাইছে লেটেষ্ট। সে- আৰু যিমান ওপৰলৈ আছে, আৰু চবতে হেৰিয়ে আছে। এয় পদে আছে।
আ,
অডিঅ' জেক এক। একেবাৰে নাই। এই বিচাৰি-বিচাৰি একেবাৰে লাষ্ট, যিটো মানে একদম টপ হায়েষ্ট মডেলটো নহয় বাৰু, কিন্তু একদম উম, ন অ', অডিঅ' জেকৰ যিটো লাষ্ট বংশ আৰু উম, কেপাবাটা মোবাইলে চিলেক্ট কৰিলো আৰু কাৰণ এ হেৰিডালো ভাল হৈ আছে এয়াৰ ফোনডালো ভাল হৈ আছে। যদি আকৌ সেই লেড, হাই-ফাই মোবাইল লৈ লওঁ, সেইটোতো এনেই গুচি যাব ন। ত থাকক, যেতিয়ালৈকে ফোনদাল আছ ন তেতিয়ালৈকে আৰু মোবাইলতটো পাঁচ ছ বছৰ ত গুচি যাব এফ। সোনডালৰো অকন বয়স হৈ যাব তাপিছত লাগিলে দেখা যাব আৰু।
উম না মই এটা কথা ভাবো কি বেছি দামী মোব মোবাইল লৈ পেলাই দুদিনত বেয়া হয় পেলাই বেয়া হৈ গ'লে যিটো দুখ লাগিব মই যদি এনেকুৱা এটা মোব মোবাইল লও যিটোৱে মোৰ কামত আহি আছে। আৰু একেটাই কাম কৰিছ দামি ম'বাইলটো যিটো কাম কৰিছে এটো একেটাই কাম কৰিছ আমাক মেইনলি যিটো প বজা কাৰেলৈকে হেপ ফ'কাছটো যদি মো ফুলফিল হৈছে, তেতিয়াহ'লে মই ভাবো সে টো মোবাইলে লব লাগে, যিটো মোবাইলে মোৰ বাজেট ফ্ৰেণ্ডলিও হয়, যাতে পৰি পেলাই ভাঙিলেও বা কিবা হ'লেও যাতে মোৰ মনটো বেছি বেয়া নালা বা ইমানখিনি মই এফ্ৰট কৰিব পাৰো যাতে মই আকৌ এটা নতুন মবাইল লবলৈ আগবাঢ়িব পাৰো। সেটো ভাবো আৰু ডাঙৰ মোবাইল ডামি মোবাইল এটা ল'ম। অ' আৰু মোৰ যদি বোলে এনেকুৱা একো বিশেষ কাম আহা নাই। যিটো মই বেলেগতো কৰিব পাৰো সে ইয়াতে কৰি আছো তেতিয়াহলে এনেই এটো টো ৱথিত নহয় যেনে লাগে মোৰ।
ন দামী মোবাইল বিলাকৰ অ' দামী মোবাইল বিলাকৰ মই এটা কথা থা গম পালো যে অ' খুব বেছি পাৰফমেঞ্চটো ভাল হয় আৰু কেমেৰা কোৱালিটিটো ভাল হয়। তাতকে বেছি মানে বাকী চবৰ নিচিনাই। কি হয় আৰু আ মানে ৰেডমিত কি হয় ইউ আই ইণ্টাৰফেচত মানে এডভেটাইজ বহুত আহি
এডভাৰটাইজ আহে কিহৰ এডভাৰটাইজ আহে?
এনেই আনি নিও ইণ্ট ইণ্টাৰফেচটো মানে এক ফ্ৰী নহয়।
নহয় এড ফ্ৰী হয় ন আমিতো কেতিয়াওঁ হেৰি কৰা গেলেঞ্চৰ যদি আহিছে তেতিয়াহলে তাৰ চেটিংত অফ কৰিব পাৰি।
অ নহয় নহয় তই স্ক্ৰীণত দেখা পাবি সেইটো ত' ইউ আই ইণ্টাৰফেচটো মানে এড ফ্ৰী নহয় মে বি ইণ্টাৰনেল কিবা ছেটিং থাকিব পাৰে বাট আই ডন্ট থিংক চ' আছে বাৰু মই চাম সেইটো। কিন্তু সেইটো ইণ্টাৰফেচটো এড ফ্ৰী নহয় বাকী চব মোবাইলতে এড ফ্ৰী আছে ত' মানে পাৰফমেঞ্চটো বহুত ভাল হৈ যায় আৰু যিটো মানে ডাইমেণ্ড চিটি আৰু যিটো এইটো হেৰি আছে ইণ্টেলৰ অৰ চৰি নট ইন্তেল স্নেপড্ৰেগনৰ হে সেই আজিকালিটো প্ৰচেছৰ বিলাকো সেই ইকুৱেল এমাউণ্ট অফ পাৰফৰ্মেঞ্চ দেখায়। চ' আগতে কি আছিলে যে মানে। ডায়মেণ্ড চিটিৰ প্ৰচেচাৰবিলাক। সাধাৰণতে মানে নিকিনে যিবিলাকে গেমিংৰ কাৰণে ইউচ কৰে মোবাইলটো কিন্তু আজি কালিটো টুৱেন্টি-টুৱেন্টি ছিক্সত এতিয়া দুইটাই বেটাৰ পাৰফৰ্মেঞ্চ মানে তক্কৰ কা হয় মানে দুইটাই ইদোছ স্নেপড্ৰেগন হওঁক বা দাইমেন চিটি হওঁক মানে দাজেন মেটাৰ তৰ তো আদাৰ আদাৰৱাইজ আৰু কেমেৰা কোৱালিটিটো কাৰণ মই এটা ভিভৰ দেখিছিলোঁ এক্সচিৰিজ হয় আই গেছ এইটো কি আছিলে নামটো মনত পৰা নাই সেই টো একেবাৰে টেনএক্সলৈকে জুম কৰে। জাষ্ট ইমেজিন কিমান কোৱালি মানে। হাই ফাই হয় সেইটো তেন এক্সলৈকে জুম কৰে জুম কৰাৰ পিছটো মানে পাৰফেক্ট মানে নালাগে যে সেইটো জুমৰ ফটো ত হয়। মান ইয়াৰ ওপৰতো যাব পাৰে কিন্তু সেই প্ৰাইজ টো মানে সেইটোৰ আকৌ প্ৰাইচটো ফৰ্টি ফাইভ হয় হা কিন্তু ছেইম বস্তু যদি আমি গুগল পিক্সেল লওঁ গুগল পিক্সেলৰ আকৌ তাহাঁতৰ একদম ক্লিয়াৰ থাকে হেৰিটো কোৱালিটিটো কেমেৰা কোৱালিটি কিন্তু মানে জুমো-জুমো আই গেছ হয় চাগে মই সেইটো প্ৰেক্টিকেলি কৰি নাচালোঁ। অ কিন্তু মই সেই শুনা নাই ইমান দূৰৰ লৈকে যে জুম হয় মানে ভিভৰ সেই ব্ৰেণ্ডটো অকল মানে কেমেৰা কাৰনেই গুড হয়। ত' এনেই আডাৰৱাইজ গুগল পিক্সেলটোতো বেছি দাম হয় লাইক আইফোনক টক্কৰ দিবগে পিছতকে এতিয়াতো এইটি থাউজেণ্ড চলি আছে।
অ নাই মই তাকে কৈছো যে এতিয়া ধৰা মোৰ নিচিনা যোৱা মানুহে যোনে ছচিয়েল মিডিয়াত ইমান নাথাকে বা যোনে এনেকুৱা ৰিলচ নবনায়। বা হেৰি ন কৰে বা বেছি চেলফি মানুহ নহয়। তেনেকুৱা মানুহক মানুহৰ কাৰণে আই দন্ত থিংক মানে ইমান এক্সপেঞ্চিভ যি মোৰ কাৰণে স্পেচিয়েলি হেৰি হয় বাত যিসকলে ৰীল বনাই বা যাক লাগে প্ৰফে্চনেলি ডেফিনেটলি তেওঁলোক। সেইটো ধৰণৰ মোবাইল লোৱাটো বহুত ভাল হ'ব। কাৰণ কেমেৰা কোৱালিটি আৰু প্ৰচেছৰৰ কাৰণে যোনে গেম বা এনেকুৱা কিবা হেৰি কৰি আছে বা বেছি তেওঁলোকক অ', ফাৰ্ষ্ট হেৰি লাগে, গতিকে সেই এনেকুৱা আৰু। মানে উ যাৰ যিটো প্ৰিফাৰেঞ্চ আৰু সেই অনুযায়ী, হ'লে ভাল। আৰু মোৰতো এনেক এনেকুৱা লাগে যে যিসকলে সেই সেনেকুৱা দামী দামী মোবাইল লৈ ডেফিনেটলি তেওঁলোকৰ হাত এটা কম দামী থাকে। দামী মোবাইলটো তেওঁলোকে নিজৰ প্ৰফেচনেল লাইফৰ কাৰনে ইউচ কৰে এণ্ড কম দামিটো তেওঁৰ দামো নৰ্মেল যিবিলাক ডে টু ডে লাইফত চলি থাকে সেইখিনিৰ কাৰণে ব্যৱহাৰ কৰে নহ'লে দামী মোবাইল এটা পটুকে ভাঙি যোৱাত কষ্ট আছে।
হ'ব পাৰে মানে এইটো ছবোৰ পাৰ্চনেল ৰেকুইৰেমেন্ত ওপৰত কথা আৰু এনেকুৱা মানে মইও নাভাবোঁ। কোনোবাই দামী মোবাইল লৈছে কোনোবাই কম মোবাইল লৈছে তেনেকুৱা মই নাভাবো চবৰে পাৰ্চনেল যি য ৰিকুৱাৰমেণ্ট এতিয়া মোৰ ক্ষেত্ৰত মই মোৰ যিখিনি বেচিক ৰিকুৱাৰমেণ্ট আছিলে যে মই আগৰ মোবাইলটোতকে অকণমান লিটল ষ্টেপ অকণ ওপৰ হ'ব লাগিব মেইনলি অডিঅ' জেক থাকিব লাগিব কাৰণ মোৰ সেইটো ৰিকুৱাৰমেণ্ট হৈ আছে অপ প্লাছ ফাইভ জি হ'ব লাগিব কাৰণ আনলিমিটেড ডেটা পাম আৰু বাদ বাকী যিখিনি আগৰ কেমেৰাটোত মোৰ ফিফটি মেগ পিক্সেল আছিলে বেকত এণ্ড টু মেগ পিক্সেল আছিলে ফ্ৰণ্টত বাট এতিয়টোত ফিফটি মেগ পিক্সেল ফ্ৰণ্ট এণ্ড বেক দুইটাতে আছে চ' অকণমান আপ ডেট ইটছ বাজেট ফ্ৰেণ্ডলি অলচ' লাষ্ট টাইম মোৰ সেইটো মোবাইল লৈছিলে এৰাউণ্ড লাইক ছিক্সটিন থাউজেণ্ড দি টাইম ছেভেনটিন থাউচেণ্ড। চ' নট হিয়ুজ গেপ মানে বেছি গেপ নহয়। ত' মানে চবৰে মানে ৰিকুৱাৰমেণ্ট যেনেুৱা হয় তেনেক ল'লেই ভাল অ', সেইটো ঠিকেই এনেও এইটো এটা লাইবিলিটিয়ে আৰু
উম, হ আৰু বহুত মানুহক মই দেখিছো অ', মানে যে মোৰ হাতত যদি সৰু মোবাইল এটা দেখিছে বা মোৰ হাতত যদি এটা কম দামী মোবাইল দেখিছে বা নিজৰ হাতত যদি এটা আইফোন লৈ আছে তেওঁলোকে ভাবে তেওঁলোকে কিবা এটা বেলেগ কিবা এটা কৰি দিলে নেকি বা আনজনক বেয়াকে অকমান এ হেৰি কৰে নেকি মই সেনেকুৱা মানুহও দেখিছো। গতিকে মোৰতো লাগে এইটো এটা চাইল্ডিছ বিহেভিয়াৰে হয়। নিজৰ ৰিকুৱাৰমেণ্ট অনুযা নিজৰ পকেট অনুযায়ী মানুহৰ কাম কৰাটো বেছি ভাল বুলিয়ে ভাবো। গতিকে মোৰ সন্মুখৰ মানুহে যদি আইফনো লৈ থাকে মই কেতিয়াও সেইটো মাইণ্ড ন কৰোঁ মানে, ইনফেক্ট মোৰ সেইটো মনলৈকে নাহে যে তেওঁ আইফোন লৈ আছে আৰু কিবা এটা বেলেগ ধৰণৰ কাম কৰি আছে। আৰু এটা কথা আইফোন আ নিজৰ পইচ চাৰে ল'লে বেছি ভাল। লোনৰ পইচাৰে বা বেলেগৰ পইচাৰে এহ পেৰেঞ্চৰ পইচা চাৰে সেয়া লোৱা আইফোন লোৱাতকে আ সৰু আমাৰ ন কীয়া যিটো মোবাইল থাকে হেণ্ডছেট থাকে সেইটো লোৱাই বেছি ভাল বুলি মই ভাবোঁ।
উম হম হম তাকে তাকে ঠিক আছ ছে বাৰু বস্তুটো গম পালোঁ আৰু মই এতিয়া এনেই চাইহে আছিলোঁ আজিৰ ভিতৰতে অৰ্ডাৰটো দিওঁ অলপ দেৰি হৈ গৈছে। এইটো নহ'লে ফোনটো আৰু পুৰণাও হৈছে যিহেতু বেয়াও হৈছে যেতিয়া তেতিয়া ভাগি যাব পাৰে। ন মই এইটো কৰি লও তেতিয়া হলে ন? অ অ ঠিক আছে ঠিক আছে ন পিছত জনাই আছোঁ।
অহ অহ ঠিক আছে বাৰু উম।